হেল্ল'?
অ', কি কৰিছ?
আছো এনে, তই?
আছো আছো, মই বাৰু এই ইউটিউবে চাই আছিলো। হেল্ল' শুনিছানে?
অ'।
মই এয়া ইউটিউব চাই আছিলো, তই কি কৰি আছিলি?
মইও এই ইউটিউবত মানে কেনেকে তোৰ ভিডিঅ'বিলাক পোষ্ট কৰিলে কেনেকে পইচা পাম বা কেনেকে কণ্টেন্ট উলিয়াব পাৰিম, সেয়াকে চাই আছিলো ইউটিউবত।
অ', সেইবোৰ বাৰু চালি, কিন্তু এতিয়া ইউটিউবৰ ওপৰত জান নে নাজান বিষয়ে?
ক'চোন বাৰু তই জান যদি?
অ', বাৰু। ময়ো বাৰু ইমান ভালকে নাজানো, তেওঁ অলপ-চলপ জানো আৰু।
অ'।
মানে আমাৰ এতিয়া ইউটিউব হৈছে বিশ্বৰ মানে অন্যতম জন জনপ্ৰিয় অনলাইন ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম ন', সেইটোটো তই জানই!
অ'।
উম। ধৰ, অ', মানে এইটোৰ পৰা ধৰ তোৰ কেনেকে ইয় ইয়াৰ ধৰ যিকোনো প্ৰান্তৰ মানুহে ভিডিঅ' চাব, পিছত আপলোড কৰিব, মন্তব্য দিব, আৰু ধৰ আনৰ সৈতে উম, ভাগ বতৰা কৰিব পাৰে।
হয়, বাৰু।
অ', অ'। আৰু ধৰ এতিয়া
অ', শিক্ষা হেৰিটো চাব পাৰি ন'?
অ', অ', ধৰ এতিয়া ধৰ তথ্য প্ৰযুক্তি, স্বাস্থ্য কৃষি, বিজ্ঞান, ক'লা, সংগীত, আৰু ধৰ ব্য্য়ক্তিগত দক্ষতা বি দক্ষতা বিকাশৰ এক শক্তিশালী ধৰ, আৰু মাধ্যম আৰু এইটো বুজিলি?
হয়, বাৰু।
উম, উম।
পিছে ইউটিউব কিমান চনত আহিছিলে তই জান নে নাজান?
নাই, নাই, মই বাৰু ইমান ভালকে নাজানো কচোন?
ইউটিউব আমাৰ দুহেজাৰ পাঁচ চনত হৈছিলে, আহিছিলে। আৰু ইয়াৰ তিনিজন প্ৰাক্তন কৰ্মচাৰী আছিল গম পাও? হেল্ল' হেল্ল' হেল্ল' নাই। হেল্ল'
শুনিছে নে?
অ'অ'অ'
অ'অ'অ' কচোন ক'এইয়া ইয়াতে নেটৱৰ্কৰ বহুত প্ৰব্লেম হৈ আছিলে ক'?
অ' ইয়াত তিনিজন পে-পেল কৰ্মচাৰীও আছে।
অ'অ'।
ষ্টিভ চেন আছে, চাৰ্ট আৰু জাৱেদ কৰিম আছিল, মানে এই প্লেটফ- প্লেটফৰ্মটোৱে
তিনিজনে মানে তোৰ ইউটিউব মানে এই প্লেটফৰ্ম টো স্থাপন কৰিছিলে।
অ'অ'
উম, উম, মই বাৰু এইট
আৰু এই মানে দুহেজাৰ ছয় চনত গুগলৰ ইউটিউব কিয় কৰে মান পূজাত অন্যতম হৈ পৰিছিল।
অ' অ' অ' বুজ
তই আৰু কিবা জান নেকি বাৰু ইউটিউবৰ বিষয়ে?
জানো মানে ধৰ এতিয়া আজিৰ যুগত ধৰ ইউটিউব শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মানে এটা ভূমিকাই আৰু ধৰ এতিয়া শিক্ষাৰ ক্ষেত্ৰতো বহুতো ধৰ পাৰি ন' এতিয়া আমিয়ে ধৰ এতিয়া পঢ়ি থকা আমিতো ইউটিউবত কিছুমান চাই কৰিও ধৰ আমি নিজে ধৰ এ, নতজ বিলাক যিবোৰ বনাওঁ ধৰ। আমি তাৰ পৰা ধৰ তথ্য সংগ্ৰহ কৰো ন' বহুত খিনি।
বহুত কথা খিনিয়ে জানিব পাৰিবা আৰু।
অ' ধৰ এতিয়া কেনেকে বুলি ক'ম এতিয়া ধৰ, ধৰ বিদ্যালয় মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ধৰ বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষা বাবে হাজাৰ, হাজাৰ ধৰ শিক্ষা মূলক ভিডিঅ' ধৰ ইয়াতে তোৰ পাওঁ।
আৰু ইয়াত এনেকে-এ মানে-মানে পোৱা শিকিব লগা বস্তু কি, কি শিকিব পাৰি?
অ' ইয়াৰ পৰা তই ধৰ উম, কিবি শিকিব পাৰিবি তই, মানে ধৰ ইয়াত তই গান-গানৰ কাৰণে তই শিকিব পাৰ ধৰ তইটো ইয়াত তে চাই পেলাই তই নাটকো কৰিব পাৰিবি। কমেডি কৰিব পাৰ তাৰ পাছতে ধৰি ল' তই ইয়াতে নৃত্য শিকিব পাৰ আৰু গল্প শিকিব পাৰ।
উম,
উম এনেকে বহুত খিনি আৰু ধৰ আৰু তই ইউটিউবত চাইে ধৰ তই ইংৰাজী ক'ব পাৰো।
কম্পিউটাৰ শিকিব পাৰো। তাৰ উপৰিও ধৰ মানে বহুত খিনি আৰু ধৰ ঘৰতে বহি ধৰ শিক্ষাও লাভ কৰিব পাৰি ইয়াৰ পৰা।
হয় ভালে হৈছে বাৰু প্লেটফৰ্মটো।
অ অ সেই তেনেকে আৰু। আৰু তোৰ এতিয়া ব্যৱসায় ক্ষেত্ৰত বহুত খিনিয়ে ধৰ এয়া মানে বহুত খিনি সুবিধা পায় আৰু ইউটিউবত এতিয়া ব্যৱসায় কিন্তু আজিকালি আগৰ এতিয়া ব্যৱসায় বুলি ক'লে ত মানে মানুহৰ পৰামৰ্শ ল'ব লাগে কি কৰিব লাগে, কি কৰিব লাগে কিন্তু এতিয়া ধৰ ইউটিউবতে গোটেখিনি ধৰ পাই হোৱা হৈ আৰু।
অ ইউটিউবতে চব চাব পাৰি।
উম উম উম বাকী এনে তই কিবা ব্যৱসায় কৰিব বিচাৰি আছো নেকি।
বিচাৰি আছো বাৰু।
উম কি কৰিম বুলি ভাবিছোঁ?
তাকে ইউটিউবত চাইছো।
উম উম তাকে মই মানে তোক এটা ভাল শিকাই দিব পাৰো।
অ অ কচোন বাৰু।
এই আজিকালি যিবোৰ তোৰ কাঠেৰে কিছুমান সজোৱা ধৰ সজুলি বনাই দেখিছো নে?
অ।
উম তই তাৰে এখন দোকান দিব পাৰ কাৰণ আমাৰ তোৰ টাউনত অ তেনেকা ধৰ কাঠেৰে বনোৱা ধৰ যিবোৰ সজোৱা সজুলি সেইবোৰ বোৰ মানে আমাৰ টাউনত নাই ধৰ। তই যদি দিওঁ তেনেহ'লে বহুতখিনি সুবিধা হ'ব, উম উম তই যদি দিওঁ ধৰ বহুতখিনি, মানে তোৰ লাভ হ'ব আৰু।
অ'।
তেনেকে আৰু উম ধৰ তই এতিয়া তাত তে ধৰ কি কি বনালি, তই এতিয়া আজিকালিতো গড়তো মানুহে বহুত বিচাৰে তইতো জানয়ে।
হয় বাৰু।
উম তেনেকে গড় বনালি ধৰ, তাৰ উপৰিও তই ধৰ এনেকে সজোৱা যিবোৰ বস্তু আজিকালি তোৰ আইনা তো কাঠৰ ফ্ৰেম দিও বনায়,
উম।
তেনেকে বনাব পাৰো, তই নে কি ভাব?
কাঠৰটো বনাব পাৰি।
উম উম তেনেকে তই যদি ভাবিছ তেনেহ'লে বনাব পাৰো আৰু আমাৰ টাউনত নাই ন তেনেকুৱা আৰু দোকান।
হয় বাৰু কৈছোঁ।
কি কি বনাম‌ বুলি ভাবিছ যদি বনাওঁ?
হে?
এনে কি কি বনাম বুলি ভাবিছা যদি বনাওঁ?
এনেকে গড় তাৰপিছত এনেকে ফুলৰ তাপ চাপ এনেকে - থ'ব পৰা।
উম অঁ অঁ। আৰু আজিকালি তোৰ কাঠেদি ধৰ এই যে যিবোৰ ফল মূল -
অ, সেয়াও বনাব পাৰি।
অ, সেই অ অ সেইবোৰো বনাব পাৰিবি। আকৌ ধৰ আজিকালি কাঠৰ - সিটোৰ যিখন মানে উম এ বহিবলে চকী বিলাক যে বনাই -
উম, ব পিছে তই কিবা কৰি আছ নে?
নাই কৰি আছো মানে মই সেই ঘৰতে তোৰ উল গুঠোঁ।
হে?
শুনা নাই নেকি? মই তোৰ সেই ঘৰতে মানে কাপোৰ বিলাক ব বনাও উল উলৰ। মই ঊলৰ কাপোৰ বিলাক বনাও ঘৰতে।
এতিয়া উল কপা পোৱা যায়?
উলটো মই তোৰ কিনি আনো টাউনৰ পৰা।
মানে কিমান মান হয়?
অ, তোৰ এটা উলৰ দাম তোৰ তিনিশ চাৰিশ তেনেকে পাই মই মানে ধেই আনো - যে মোৰ ধৰ এটা হলচেল ৰেটত দিয়ে আৰু।
অ, ত‌ই কি কি বনাও ঊলৰ হেৰি পৰা কাপোৰ?
অ, মই ঊলৰ পৰা চুৱেটাৰো গুঠা হয় ঠাণ্ডা দিনত। তোৰ গৰম দিনত যিবোৰ আঁ সৰু পোৱালীৰ কাপোৰ।
অ।
সেইবোৰ বনোৱা হয় আকৌ লগতে মাফলাৰো মই গুঠো।
এ বেছি বাৰু যোনখিনি যে বনোৱা হয় ইয়াত প্ৰতি অতি সহজতে কোন - খিনি বনোৱা হয় বাৰু?
সহজতে তোৰ মাফলাৰ টো গুঠিব পাৰি সহজতে।
উম, পিছে বিক্ৰী কৰা হয় নে বনোৱা বিলাক?
অ অ মই বিক্ৰী কৰো বাৰু।
অঁ।
তেনেকে মোৰ অ মই দোকান আছে মই দোকানলে - অ মানে ধৰ তোৰ সপ্তাহত মোৰ বস্তু খিনি নিয়ে দোকানলে।
উম, এতিয়া যে তই উলৰ উল যে কিনি যে আন -
উম।
আনি পেলাই ঘৰত বনাই মেলি দোকানত দিয়া হয়। এতিয়া -
উম।
লাভটো কিমান মান হয় গৈছেগে তোৰ?
মোৰ লাভটো ভালে মানে হয় বাৰু। মই মাহত তোৰ ত্ৰিশ চল্লিশ হাজাৰ টকা এটা পাও।
এনেই এনেকে কেলে নাই মানে কাবাক সুধি মে
হা হা হা তোৰ মাতটো অহা নাই অলপ বাহিৰলৈ ওলাই আহিবি নেকি, মই মানে ধৰিব পৰা নাই।
অ, অ, কচোন কি কৰিলি? হেল্ল',
হেল্ল',
হেল্ল',
অ',
অ, অ, কচোন এতিয়া কি কৈছিলি?
পিছে মই এই লাভৰ কথা সুধিছিলো?
অ, অ, অ, তাৰ পিছত।
আৰু এই কা কোন-কোনখিনি বস্তুত বেছি বনালে পইচা পায়?
বস্তুটো তোৰ কাপোৰ-চাপোৰ বনালে বেছিকে পইচাটো পায়।
মানে সেইটো গম পাইছো। মানে মাফলা বনালে পায় নে? চুৱেটাৰ বনালে পায় নে?
অ, মানে চুৱেটাৰটো বনালে বেছিকে পাই। কাৰণ তাতে দামতটো অলপ বেছি হৈযে।
উম, পিছে কষ্টও হয় ন?
কষ্ট হয় বাৰু। মই অকলে নকৰো মোৰ কৰ্মচাৰী আছে।
হে?
মই অকলে নকৰো মোৰ কৰ্মচাৰী আছে।
অ, কৰচাৰী আছে মানে ন?
অ, অ, কৰ্মচাৰী আছে মোৰ।
উম।
তেনেকেই চলি আছো। মোৰ পাঁচ, ছজন মান আছে।
উম, ঠিকে।
উম, উম, তেনেকে। তই এনে যদি ব্যৱসায়টো আৰম্ভ কৰিব বিচৰা। তেনেহলে আমাৰ ইয়াতে ধৰ মানুহ আছে তই অলপ কথা পাতি ল'ব পাৰিবি।
উম। পিছে মই তাত কৰো যদি ভাবোঁ কি কৰিব লাগিব তাত?
কি কৰিব লাগে মানে, তোক মই অ, কথাখিনি জনালোৱেই।
উম।
তেনেকেই কৰিবি আৰু ভালকে।
উম, পিছে তই শিকাই দিবি?
অ, হ'ব, হ'ব বাৰু। তই আহিবি আমাৰ ঘৰলৈ মই কথাখিনি ভালকে পাতি দিম। উম, বাৰু ঠিক আছে দে।
অ,
অ, অ,